হল
অ' শুনিছ নে মোৰ মাতটো?
অ' শুনিছো দিয়া কি কৰিছা?
এ বহি আছো দিয়া। যিহে গৰম পৰিছে।
অ বহুত গৰম আজি কিহে পালে জানো একেবাৰে বৰষুণেই দিছিলে কালি ৰাতি
বৰষুণ দিলে হ'ব কি মানে মানে গপানী এটা দি আছে বুজিছা একো বতা নাই। একো নাই উম
তাকে ভাত খালা?
এ নাই এতিয়া ভা খাই নেকি আৰু অলপ দেৰিকৈ খাম।
অ' অ' অ' কি বনাবা আজি?
কি বনাম মানে দেউতাই বজাৰৰ পৰা মাংসটোবনে
আহ অ'
তাৰ লগতে বনাব আৰু মায়াই বনাব আৰু
অ' বঢ়িয়া বঢ়িয়া। মই আকৌ এই লগৰ এজনী তাত যাওঁ। তাতে আজি খানা এটা আছে তাতে খানা খামগৈ।
বা কিহ খানা দিছে।
এ একো নাই। এনেই কিবা এটা খাইছো খানা আৰু এ মানে বহুত দিন বহুত দিন হোৱা নাই যে ল পোৱা নাই লগৰ খিনিৰ লগত তাকে বোলো লগ পোৱাও লগ পোৱাও হ'ব খোৱাও হ'ব বুলি পিনে যাব ওলাইছোঁ।
হ তুমি বা নেকি
কি কৈছা?
তুমিয়ে ৰন্ধা-বঢ়া কৰিবা নেকি?
অ' মই বিৰিয়ানী বনাম আজি।
অ' তুমি জানা ন
অ' জানো প্ৰথম কি কৰিবা বিৰিয়ানী। খিনি মানে দম বিৰিয়ানী মই হাইদৰাবাদী দম বিৰিয়ানীটো বনাও আৰু মানে প্ৰথম তুমি বাচমতি হৰি খিনি বাচমতি চাউল খিনি। এটা কেৰাহত পানীত আৰু তুমি শুনি আছা। ম
অ' শুনি আছো এতিয়া।
অ' ত' তাৰপিছত এ তুমি তাতে নেমু, অলপ তাৰপিছত তেজপাত, লং, ইলাহী। ঠি তাত নিমখ অলপ দি পিনে ভাত মানে চাউলকেইটা দি পিনে চাউলকেইটা আধা সিজোৱা অলপ কৰি ল'বা হা
অ'
তাৰ পিছত সিজোৱা হোৱাৰ পিছত চাউলখিনি ওলাই ল'বা নহয় ওলাই লোৱা পিছত তুমি। মাংসখিনি এক্সট্ৰাকে কি কৰিবা মেৰিনেট কৰি থৈ দিবা চব মছলা দি পিনে মানে হেৰি জালুক, জলকীয়া, জালুক জলকীয়া হওক, জীৰা গুৰি হওক, চিকেন মছলা হওক বিৰিয়ানী মছলাখিনি দৈ তাৰপিছত কেইটামান হেৰি দিবা নৰসিংহ দিবা তাৰপিছত হেৰি আৰু কি কয় এইটো পদিনা দি পিনে নেমু অলপ দি পিনে ধুন নেমু নিমখ হালধি দি পিনে ধুনীয়াকৈ মেৰিনেট কৰি ল'বা মাংসখিনি।
তুমি মানে ঘৰত বনাই থাকা ন এনেকৈ
অ বনাই থাকো বনাই থাকো। তাৰপিছত কি কৰিবা হেৰি কি বুলি কয় পিঁয়াজখিনি কাটি ল'বা পিঁয়াজখিনি কাটি পিনে এক্সট্ৰাকৈ ফ্ৰাই কৰি ল'বা ধুনীয়াকৈ মানে শক আৰু দেই তাৰপিছত হেনেকে কি হব মাংস খিনি নৰ্মেল কে তেলত ভাজি থাকিবা নহয় মেৰিনেট হোৱা মাংস খিনি ভাজি থাকি কিবা ভাজি থাকিবা তাৰ পিছত ধুনীয়াকে সিজিছে আৰু ধৰি লও ধুনীয়াকে সেইটো তুমি পানী দিলে তুমি অলপ জুলীয়া কৰিব বিচাৰা সেইটো তোমাৰ কথা যদি বোলে নৰ্মেলকৈ ৰাখিব খোজা ড্ৰাই কৰিব বিচাৰা তুমি বোলে বিৰিয়ানীটো তেতিয়াহ'লে ড্ৰাই কৰি ৰাখা তাৰপিছত তেনেকৈ কি কৰিবা চাউলকেইটা যে থৈছিলা সেই চাউলকেইটা এটা তৰপ দিবা। তাত অলপ তুমি কি কয় এইটো। দিনা অলপ দিবা সেই ভাজি থোৱা পিঁয়াজখিনি দিবা পিছত আকৌ মাংস অলপ দিবা আকৌ ভাত মানে ভাতকেইটা দিবা চাউলৰ সেইখিনি দি পিনে ওপৰত ধুনীয়া কে পদিনা দিবা পদিনা দি পিনে পিয়াজ দিবা ঘি অলপ দিবা চটিয়াই কি ধু ধুনীয়া তাৰ পিছত তুমি ধুনীয়াকে ধাকনটো মাৰি পিনে চাৰিওফালে আতা নহয়। বা তুমি কাপোৰ এখনে এনেকৈ মা ৰাউণ্ড কৰি দিবা গোটেই মানে হেৰিটো আৰু। পাতিলাটো দি পিনে সেইটো তুমি দশ পোন্ধৰ মিনিট সময়ত ল' ফ্লেমত একদম ধুনীয়াকৈ ৰাখি দিবা। তাৰপিছত খাবা কি ধুনীয়া লাগে বিৰিয়ানীটো খাই। কৈছোঁ নহয় কি ধুনীয়া গোন্ধ ওলাব নহয়।
হয় নহ'লে আপুনিতো এতিয়া যাবই চাগে আৰু অলপ পিছত
অ যাম, যাম, যাম।
উম
তুমি কি বনোৱা তুমিও কিবা বনোৱা যদি অলপ কোৱাচোন ময়ো মানে ইমান ভালকৈ নাজানো কিছুমান বস্তু।
মই বনালে খাৰৰ তৰকাৰি মই বনা তেনেকুৱাই বনাওঁ আৰু
কেনেকে বনায় বাৰু খাৰৰ তৰকাৰী
তুমি মাটিমাহৰ এইবিলাক মাটিমাহৰ তৰকাৰী যিবিলাক খাৰৰ তৰকাৰি খোৱা যায় আৰু
অ সেইটোৱে কেনেকে বনাই লাই মানে অকণমান শিকাই দিবা নেকি মাহঁৰ তৰকাৰীটোকে
মাহৰ তৰকাৰী ন ফাৰ্ষ্ট তুমি পানীকণ দিলা প্ৰথমতে তাৰ পিছত নিমখ দিলা যদি খাৰ আছে কলাখাৰটো কলাখাৰটো দি দিলা তাৰপিছত মাটিমাহখিনি প্ৰথমে ভাজি ল'বা ভাজি ললে মানে ভাল আৰু কেঁচাই দিলে মানে অলপ সিজিব নোখোজে বুইছা মাটি মাহটো তুমি মাটিমাহটো প্ৰথমে ভাজি ল'লা তাৰপিছত বোলে বাতি তাত শুকুৱাই থৈ দিলা ধুনীয়াকে এয়া তাত বালি চালি আহে ন এনেকুৱা ব দিলে তাৰপিছত অলপ পানীটো কুহুমিয়া হৈছে তাৰছত মাটিমাহ খিনী পেলাই দিলা আৰু হৈ গ'ল আৰু তাৰপিছতে তুমি তেতিয়া মাটিমাহ খিনি সিজিব তোমাৰ মানে মানুহ অনুসৰি তুমি পানীটো দি দিবা। কেইজন মানুহ আছে কিমান আছে। তাৰ পিছত পিঠাগুৰি দিবা। পিঠা কৰি দিয়াৰ পিছত কিবা আদা অ' ধুনীয়া এইবিলাক বিলাক খোৱাত লাগে আৰু
পিঠাগুড়ৰিটো দিলে। খাৰৰ তৰকাৰিত বৰ ধুনীয়া সোৱাদ ওলায় ন।
উম ধুনীয়া ধুনীয়া। কলা খাৰ হ'ব লাগে। এইবিলাক চৌদাখা এইবিলাক হলে ভাল নহয় বস্তু কলা খাৰত সোৱাদটো মানে তেতিয়া ধুনীয়া আহে মানে মাটিমাহত বাকী এ চৌদাখাৰ যদি ব্যৱহাৰ কৰে তেতিয়া হ'লে ইমান সেই আমি যিটো বনাও ন আমাৰ অসমীয়া মানুহ হিচাপে যিটো সোৱাদ পাওঁ। আমি মাত কিহৰ সোৱাদটো মানে তুমি নাপাবা।
আচ্ছা সেইটো কথা ন তাকেই কিছুমানে এইটো চৌদা খাৰটো দিয়ে যে চ'দা খাৰটোত সেইটো কালাৰটো নহয় নহয় ৰামান
কালাৰটো যিটো হয়। আমাৰ যিটো ৰঙাতক। কে ওলাব সেই কালাৰটো নোলাব। উলাব বোলে অলপ বগা টাইপৰ ওলাব। অলপ মানে গমেই পোৱা যাব কোনটো। মানে অৰিজিনেল কোনটো কি সাৰ ব্যৱহাৰ কৰিছে তেনেকুৱা ধৰণৰ।
হয় হয় হয়
উম
ভালে দিয়া কেতিয়াবা বনাবা তুমি হা মোক মাতিবা খাবলে।
অ' আহিবা ঘৰটো চিনি পোৱাই নহয় আৰু ন।
অ' যাম দিয়া যাম দিয়া এড্ৰেছটো দি দিব। ভালকৈ মই যাম দিয়া।
আহিবা আহি
মই মানে সাৰৰ তৰকাৰী খাই বৰ ভাল পাওঁ জানানে।
হয় হয়।
খাৰটোকে খাবও লাগে দিয়াচোন। নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল আমি এতিয়া কিমান তেল, মছ- চলা খাই থাকোঁ।
পেটৰ কাৰণেও ভাল খাৰৰ তৰকাৰী
বহুত ভাল আমাৰ মানুহবিলাকে বুজিহে নাপায় আমাৰ মানুহবিলাকে কয় কি এই সাৰ খায় নেকি আৰু। সাৰ খালে বোলে ল'ৰা ছোৱালীবিলাক গাধা হয় বোলে এনেকে সেইটো হয় হয় চাগে আমি সৰুৰ পৰা খাৰ খোৱা এনে চাগে এতিয়া আমি গাধা নেকি?
তেনেকুৱা কথা মানুহৰ এইবিলাক প্ৰবচন বুলি ক'ব পাৰি। মানে আগৰ মানুহ বিলাকে চাগে তেনেকৈ ওলাই থৈ আহিলে কথাটো। সাৰ খালে এনেকুৱা মানুহ গাধা হৈ বোলে আৰু তাৰ পৰৱৰ্তী মানুহখিনিয়ে তেনেকে ভাবিলে চাগে আৰু। হয় চাগে দিয়া।
সেইটোয়ে এতিয়া আমি তেল খাই পিনে কিমান বেমাৰ বিলাক ভুগিছো হয় ন কলেজ ৰ্তল বাঢ়ে হাৰ্দৰ কিমান প্ৰব্লেম হয়। তুমি খাৰ খোৱা তোমাৰ পেট- টো ভাল লাগিব পেটটো চাফা হ'ব।
ধুনীয়া মানে সবটো ফালে ভাল পায়খানা ধুনীয়া যাব। তোমাৰ মানে পেটৰো কোনো গণ্ডগোল নাই।
গন্দগোল নাই হয়। সেইটোৱে মানুহৰ পেটটোৰ পৰা চব ভাল ষ্টাৰ্ট হয় দিয়া চোন। পেটটো ভালে থাক-
পেটটো যদি তোমাৰ অশান্তি যদি পেটটো যদি তোমাৰ অশান্তি লাগি তুমি আৰু কেনে দিনটো পাৰ কৰিবা হয় নে নহয় দিনটো যদি অশান্তিৰে তুমি য কটুৱা পেটে যদি তোমাৰ গন্দগোল।
উম ঠিকে কৈছা। মোৰো পেটটো অশান্তি লাগি থাকিলে ইমান বেয়া লাগে নহয়। মানে এঠাইত যাব লগা হ'লে পেটটো ভাল হুলোচা হৈ গ'লে ভাল লাগে দিয়াচোন।
তেতিয়া মনটো ভাল লাগে। কবাত এঠাই তুমি ফুৰিব গৈছা। পেটৱে বোলে তোমাৰ গণ্ডগোল।
আহ হা সেইটোৱে উম সেইটোৱে ঠিকে কৈছা। আৰু ভালো নালাগে নহয় য'তে ত'তে সেইটো ভালো নালাগে বোলো য'ত ত'তে ত'তে পেট চেট বেয়া হৈ গ'লে চাফ চাফাই বহুখিনি কথা আহি যায় দিয়াচোন ছোৱালী মানুহ তাতে হয়নে নহয়? আৰু আজিকালি বেমাৰ বিলাক সোনকালে বিয়পে ক'ৰ পৰা কি বিয়পিব একো একো গম নোপোৱা তুমি ত' পাৰা পক্ষত নিজৰ ঘৰখনৰ বাদে বেলেগত যদি তুমি হেৰি নকৰাই ভাল দিয়াচোন।
উম
তাকে
তেনেকুৱা জাহা তহা জেগাত যাই পেলতো সেইবিলাক কাম কৰিব নোৱাৰি।
নোৱাৰি নোৱাৰি নোৱাৰি।
নিজৰ ঘৰখনৰ নিচিনা হ'ব নোৱাৰে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাও আহি পৰে। ছোৱালী মানুহ যিহেতু যধে মধেটো এইবিলাক কাম কৰিব নোৱাৰি।
আহ হা
ঘৰত আমি কমফৰ্টেবল পাও ন? সেইটো বাহিৰত তেনেকৈ ল'ৰা মানুহ বেলেগ কথা।
নিজৰ ঘৰখনৰ নিচিনা কেতিয়াও নহয় গম পাইছানে?
হয় নহয় নহয় একদম নহয়।
নিজৰ ঘৰখনৰ নিচিনা কেতিয়াও নহয় মানে।
উম হয় হয়।
কয় ন ছোৱালী ম কয় মানে যে মানুহে কয় ন বিচনাখন যে কয় যে নিজৰ ঘৰৰ বিচনা
ঘৰৰ নিচিনা হ'ব নোৱাৰে নোৱাৰে নোৱাৰে লগা হলে তোমাৰ সেখন ৰাজকাৰেঙৰ বিচনাই নহওক কিয়, তাকো তুমি ঘৰত যিখন মানে তোমাৰ লাগে ফটা চিঙা বিচনাখনেই হওক তাতে তোমাৰ তুমি লগা হ'লে ৰা তুমি এখন বিচনা শুইছা কিয় সেই টোপনিটো মানে তোমাৰ এই ভঙা চিঙা বিচনাখনৰ নিচিনা টোপনি তুমি কেতিয়াও কেতিয়াও নোপোৱা
নোপোৱা নোপোৱা নোপোৱা তোমাৰ ঘৰ বিচনাখন তোমাৰ ফাটাই চিঙাই হওঁক যিয়ে হওঁক
উম
তুমি যদি তাত যদি কি বুলি কয় লাখ টকা যদি আনিও দিয়া নহয় তথাপিও মানে সেইটো হেৰি সেইটোৰ নিচিনা সুখ নহয় গম পাইছা?
নহয় নহয়
সেইটোৱে। বাকী এতিয়া কি কৰিবা?
বাকী এতিয়া
হেল্ল'
মানে এক্সাৰচাইজ কৰি পিনে গা পা ধুই পিনে ভাতকেইটা খাই দিম আৰু।
অ দিয়া খাবা দিয়া ন ৰাখিছো দিয়া ন মোৰো দেৰি হৈছে ময়ো যায়দি
অ যোৱা যোৱা তোমাৰ ৰন্ধা বঢ়া কামটো হ'ল দেৰি হৈ যাব। ন দিয়া হ'ব দিয়া উম উম ৰাখিছো।